এ আছো এনে ময়ো
হেল্ল' এনেকোৱা জেগা হওকচোন
অ অ মই নেটৱৰ্ক পাইয়ে আছো মই মই হেৰি ভাত কিটা খাই আহি পেলাই এ ঘাঁহ বন খিনি অকমান মোৰ শুই আছোহি তাৰ পিছতে ফুলসোপাও ইমান একেবাৰে জংঘল হৈ গৈছে বোলো ফুলসোপাহতো পানী অকমান দিও তাৰপিছতে সেয়া ফুল হোপা হাতত পানী অলমান দিছো অহ খেতি বাতি তেনেকে কৰা হোৱা নাই তিতাকেৰেলা জোপা উঠিছে তিতাকেৰেলা জোতে সাৰ তাৰ এনেকে দিছোঁ কিন্তু মই মানে কি কও সেইয় সাৰ বিলাক নিদও যিবিলাক এইবিলাক আমাক সেইবোৰ নিদু মই। দিওঁ মানে এইয়া হেৰি সাৰ এইয়াত কি বুলি কয় এইবোৰ এয়া ঘৰতে মানে হেৰি কৰা সাৰ বিলাক সেইবিলাক দিওঁ আহ উম উম যেনে সলিহৈ সলিহটো তিয়াই থৈ তেনেকুৱা চপা চপি হৈ থাকে যে সলিহটো তিয়াই থৈ দিও তাৰপিছতে সেইটো দিওঁ। উম অ তই ভাত খালি।
অ খালোঁ খালোঁ।
অ কিহে খালী।
মাংস। স কলডিল মাংস কলডিল।
অহ অহ। নহয় হেৰি হেয়ি বনালো বনালো কি পচলা তৰকাৰি বনালো কেনেকে মানে হেৰি কৰি বনালো। বিয়াম পচলা খিনি নি। ধুনিয়াকে মিহি মিহি লাগে তাতে ধুনীয়াকে পুৰা আকৌ হাত কি ল'লে থেকিবগে ফেকি পেলাই নহ সৰু এনেকে ধুনীয়াকে গুচাই ল'ব লাগে। নহৰু গুচাই লৈ পেলাই তাতে আদা অকনো থেদালি পেলাই সেইখিনি ধুনীয়াকে পাঁচপূৰণ কেইটামান এনেক। তা পা নহৰু আদা খিনি কিন্তু সেই ভাজি থাকোতেই দিব লাগে দি পেলায়। বহুত উতলাই থাকিব লাগে।
অ শুনি আছোঁ
পাইছনে তেনেকে।
তেনেকে খাই পোৱা নাই বাৰু।
অ আপুনি অকন বৰ বৰকে কবচোন কথাখিনি।
অহ
অ তাৰ পিছতে সেই তেনেকে বনালো। বনাই পেলাই সে খালোঁ ভাল লাগিছে খাই। সেইটো ৰেচিপি আকৌ মই মাজতে আম আচাৰ বনাইছিলোঁ। তোৰ ল অকমান দিম বুলি ভাবি ভাবিছিলোঁ তই খাই ভাল পাওঁ যে। যে আমৰ আছা খিনি
অ এনেই মই মানে আচাৰ খাই ভাল নাপাওঁ কিন্তু কিন্তু মই মানে হেৰিতটো আহ কি বুলি হেৰি নাই
এতিয়া নামতো কেনেকে মাচা মই কেনেকে বনালো মানে এয়া আম খিনি ধুনীয়াকে ৰ নিমখৰ পানী মানে কু সৰু সৰুকে কুটি কুটি মানে নিমখৰ পানী ৰাতিটো গেলাই থলো। থৈ পেলাই পিছ দিনাখন মই অলপ ৰ' বেছি ৰ'দত দিয়া নাই মানে গা পানীটো মানে যাবৰ কাৰণে মানে ৰ' তেনেকে দি একে কটকটীয়া শুকান হৈ গ'লে মানে খাবলে বেয়া। অ তাৰ পিছতে তেনেকে ৰ'দত দি পেলাই মই চচ এটা ডাঙৰ চচ এটা লৈছো লৈ পেলাই মানে উ তাতে হেৰি কৰিছোঁ এয়া মচলা চচলা দি পাচঁ পূৰণ তাৰপিছতে ধুনীয়াকৈ সানিছো নহয় আহ সানি পেলাই আহ তাতে মই ধাৰা তেলৰে ধাৰা তেল মই একদম মানে তিনি পেকেট মান দি দিছো। দি পেলাই দিছো দুদিন তেনেকে ৰদত দি পেলাই মানে সেই চচটো সটিয়ে তাৰ পিছতে আমাক বৈয়ামত ভৰাই দি গল তেল একদম বৈয়ামটো ওপৰলৈকে থাকিব লাগিব।
হয় হয়।
তেনেকে মই পোৱা নাই আচাৰ।
অ অ এনেকে আছা বনাবি বনাই পেলাই তেনেকে খাবি। আচাৰ চাচাৰ তেনেকে বনাব লাগে হে আৰু মই মই তেনে বনাই থাকো মাজে মাজে অ বনাও আকৌ মোৰ ইমানে কাম হৈছে মই এতিয়া পাৰ্লাৰ কৰ্চ এটা কৰিলো নহয় সে তালোকো গৈ থাকিব লাগে মানে অ সদায় মানে যাব লগা নিচিনা হয়। এইকেইদিন যোৱা নাই মই কাইৰ পৰাহে যাম আও
হয় কাইলৈৰ পৰা মানে যাব হব নে অ আৰু কেইদিনমানানৰ পাছত যাব?
নাই কাললৈ পৰা মাতিছে আও উ। সি মোক এ টিচাৰে শিকাই মানে মাষ্টোনিযে তাই মানে কালিৰ পৰাই মোক মাতিছে। কাহ হৈ আছে মোৰ এতিয়া কাহৰ কাৰণে মই ভাবিছো ঘৰতে মানে মেডিচিন ডাক্তৰৰ পৰা ঔষধ তেনেকে নে যে মই এতিয়া হেৰি খাম এয়া তুলসী পাত আদা তে মৌ তাৰপিছত মৌ মৌ জোল তাৰপিছত আদা তেনেকে মই ধুনীয়াকে অলপ সময় মানে হেৰি কৰিম উতলাম পানী অকমান দি উতলাই পেলাই মানে অকমান হ'ব এচামুচ হোৱাকে। সেইখিনি ঠাণ্ডা কৰি পেলাই মই এচামুচ কৰি খাই দিম তেনেকে খাবি কাহ চাহ হলে এইবিলাক ডাক্তৰৰ ঔষধ চৈষধ নাখাবি, গম পালি?
হয়।
আহ তেনেকে খাবি।
অহ বৰহাত কি তেনেকা কেনেকুৱা?
অ ঘৰৰ খবৰ খাতি বৰ্তমান ভালেই আৰু এতিয়া এই ল'ৰাটোৰ মাজতে সে চৰ্দি হৈছিলে তাৰো এতিয়া সেয়াত ভাল পাইছে তাৰ পিছতে আকৌ উম এতিয়া বত বৰ্তমান ভালে থাকিবা তাৰ পিছত মোৰ গা বিষ জ্বৰ লাগি আছে যে তাকে মিশন বলো খাব লাগিব আ যদি এই অসু অসমীয়া আয়ুৰ্বেদিক কৈ চাওঁ ঘৰতে। যদি ভাল নহয় তেতিয়া মানে সেই ডক্টৰৰ ঔষধ খাব লাগিব, কিন্তু ব পাৰা। ঔষধ মানে ডক্টৰৰ ঔষধ খাব নালাগে। যিমান পাই ঘৰতে এনেকে আয়ুৰ্বেদিক। এইবিলাক খাব লাগে। অ যিমান পাৰে মানে আয়ুৰ্বেদিক বোৰ খাব লাগে, ডক্তৰৰ ঔষধ খাব নালাগে, মই শুনি আছো।
হয়! এনে মোৰ মতে ডক তাৰ ঔষধটোহে বেছি ভাল কাৰণ সেইটো সোনকালে ভাল হৈ যায় ন আৰু আয়ুৰ্বেদিক। বহুত মানে অ। মেহনত কৰিব লাগে আয়ুৰ্বেদিকতটো বহুত কষ্ট মানে।
অ কষ্ট কৰিব লাগিব কিন্তু ডক্তৰৰ ঔষধ‌, হয় ডক্তৰৰ ঔষধে পিতিককে ভাল কৰে, কিন্তু দুইটাই ভাল যিটো আপুনি ভাল পায় মই। মানে এ এতিয়া হেৰিতটোহে খাওঁ যে তেনেকে মই অকনমান হৈ আছো যে গতিকে মই আয়ুৰ্বেদিকটয়ে খাওঁ জল এতিয়া মই সেয়া উ তাকে ফুল গছ অলপমান ৰুইছিলো ঘৰতে মই আৰু ঘৰতে ফুল গছ। ফুলবিলাক যে নাৰ্চাৰী বা কিনা সলনি। আহ।
আপুনি। হেল্লো।
অ অ।
এই গৰু চৰাবলৈ গৈছিলো ন এনেকুৱা।
অ মই ন নগাঁও গ গৈ থাকো অ বৰদোৱাত বৰদোৱা চাব লগীয়া জেগা, বৰদোৱাত বহুত বাহিৰৰ বাহিৰৰ পৰা মানুহ আহে বৰদোৱা খন চাবলৈ, আমাৰ অসমতে ধুনীয়া ধুনীয়া জেগা। বিলাক আছে চাবলগীয়া।
আকৌ আপুনি তাত যাব পাৰে মা কামাখ্যা। খ্যাত যাব। সেইটো। এই ম চ চতিয়াৰ এটা ব, গাৰ অংশ তাত আছে। গাৰ অংশ এটা পৰিছিলে ন সেইকাৰণে সেই মন্দিৰটো বনোৱা হল তাত যাব। যাব পাৰে আপুনা আপুনি তাৰ পাছত বৰদোৱা যাব। পাৰে বৰদোৱাত শংকৰদেৱ, মাধৱদেৱ তাতে জন্ম হৈছিল তাৰ পাছত সেই দুটা। প্লেচত অ মানে জেগাত যাব পাৰে। আপোনালোক আপুনি।
অ সেই তাকে আমাৰ আমি। আমি অসমৰ। আমি অসমতে থাকিলা এতিয়া অসমৰ জেগাবিলাকে ভালকে দেখা নাই হে, এতিয়া বাহিৰৰ পৰা মানুহ আহিছে। মা কামাখ্যাৰ মন্দিৰৰ যাব লাগে।
অসমত ইমান ধুনীয়া ধুনীয়া এয়া মন্দিৰ আছে। আছে ইমান ধুনীয়া ধুনীয়া ঠাই। আছে এই মানুহ বিলাকে বাহিৰতহে যায় ফুৰিবলে
সেইটোৱেতো বেয়া কৰে আমি অসমীয়া মানুহ হয় অসমতে ধুনীয়াকে থাকিব লাগে এতিয়া আমাৰ
অ অসমত ইমান ধুনীয়া ধুনীয়া বস্তু আছে চাহৰ আহ চাহৰ পাতৰ কাৰণে বি
উম আহ অঁ চাহৰ কাৰণে আমাৰ অসম বিখ্যাত। উম। সেয়াইটো এতিয়া এতিয়া তাক, তাকে এতিয়া আমি মই এবাৰ ভাবিছো তেনেকে হেৰি, চামগৰ বুলি কাৰবোৰ
নাই।
অ আমাৰ চাপৰতে একে এজোপা আম লাগিছে ইমানকে লাগিছে নহ লুতুপা খাই। খা আমজোপা ঘৰতে অ কলম মই ঘৰতে দিছিলো গতিকে অ হেৰিটো আগ। অঁ তে এনেকে ওপ আগটোহত তে এনেকে কাটিছো কাটি পেলাই তাত, এতিয়া মই গোবৰ খলি হৈ এনেকে দি পেলাই মই ধুনিয়াকে কলম পলিথিন এটাতে দিছো মোক কিনা বস্তু তেনেক, নাই যে পলিথিন তাতে মই ধুনীয়াকে এনেকে মেৰিয়াই পেলাই। ছো দি পেলাই সেই দানিটো এনেকে দি দিছো দি পেলাই অকমান এনেকে কটাৰি দি আগ কৰি কৰি কৰি কৰি দিছো আৰু দি পেলাই মই সেইটো দি দিছো নহয় দি পেলাই মই পুৰা একদম পলিথিনে দি পেলাই বান্ধিছো মানে বান্ধি পেলাই। তাৰ পিছত সেই তেনেকে মই সেয়া কলম দিছো ঘৰতে।
হয় হয় হ'ব দিয়ক নহ আপা হ'ব দিয়ক।
অ হ'ব দে অ হ'ব দে অ।
বা।
উম।